হেল্ল',
হয়।
হেল্ল',
হেল্ল',
হয় শুনিছেনে আপুনি।
হয় শুনিছোঁ আপুনি শুনিছেনে মোৰটো।
হয় শুনিছো ন পোন প্ৰথমে নমস্কাৰ জনালো আপোনাক।
হয় নমস্কাৰ হয় আপুনি কি কৰি আছে। হয় হয় ককচোন।
মই আছো বৰ্তমান এনে আপুনি ফ্ৰী আছেনে এতিয়া।
হয় আছোঁ ফ্ৰী,
অ, আপোনাক মই দুৱাষাৰ এটা বিষয় লৈ কথা পাতিম বুলি ফোন কৰিলো আপুনি যদি সময় আছে। কথা পাতিব পাৰিব।
হয় হয় নিশ্চয় পাৰিম।
অ, আচ্ছা। তেনেহ'লে আৰম্ভ কৰো?
হয়' আ কৰিব পাৰে আপুনি।
অ আমাৰ এ জীৱন প্ৰণালী আমি যি জীৱনত আমি এ, আগৰ পৰা আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱাৰলৈকে
হয়।
এই ডেইলি লাইফ অ ইংৰাজী ডেলি লাইফ বুলি কোৱা হয়।
হয় হয়।
সেই ডেইলী বি ডেইলী লাইফৰ বিষয়ে- আপুনি অলপমান দীঘলীয়াকৈ অলপকমান কৈ দিব পাৰিব নিকি?
হয়' নিশ্চয় ক'ব পাৰিম।
হয়' কওক।
হয়, হয়, মই ৰাতিপুৱা এ- চাৰে-পাঁচটা মান বাজাত উঠি- অ ৰা ৰাতিপুৱা চাৰে-পাঁচটা মান বজাত মানে হাৰ পাই উঠো মই তেতিয়া। আৰু তাৰপিছত অলপ মানে ৰাতিপুৱা ফুৰিবলৈ যাওঁ বাহিৰলৈ মানে- ৰাস্তাৰ ফালে অলপ মানে তেনেকে ৰাতিপুৱা মৰ্ণিংৱাক টাইপকৈ ফুৰিবলৈ যাওঁ। আৰু ফু ফুৰি আহি অলপমান ঘৰ-ঘৰত অলপ জিৰণি লৈ- তা'তে ব্যয়াম কৰিবলৈ লওঁ। মানে সদা সদায় কৰা নহয় বাৰু কে কেতিয়াবা-কেতিয়াবা কৰা হয়, তেনেকে য়গা কৰা হয় কেতিয়াবা- কেতিয়াবা। আ-ৰ- অ তাৰপিছত অলপ মানে তেনেকৈ মুখ মুখ হাত ধুই অলপ ফ্ৰেছ হৈ লৈ- মই অ দাত মুখ ব্ৰাছ কৰি অ পানী খাওঁ। অ', পানী খাই উঠি আৰু ৰাতিপুৱাৰ মানে যি- অলপ কাম আছে সেইবিলাক কৰো। যেনিবা আমি ৰাতিপুৱা-ৰাতিপুৱা ব্ৰেকফাষ্ট কৰো হয় নে। হয়, ব্ৰেকফাষ্ট, হয় ব্ৰেকফাষ্ট কেতিয়াবা ৰুটি তেনেকে- ৰুটি বনাও, নহ'লে কিবা তেনেকৈ ব্ৰেড- আহ আমলেট তেনেকে বনাও, আৰু- তাৰপিছত হয় তাৰপিছত আৰু-
তাৰপিছত মই মানে মোৰ পঢ়া টেবুলত পঢ়ো, অলপমান কিতাপ চাও। মানে এই কয়, মইতো এতে ক কলেজ কমপ্লিট কৰিছো মানে বাহিৰা কিতাপবিলাকে পঢ়ো আৰু অলপ-চলপ তেনেকৈ।
আৰু হয় আৰু ইয়াৰ পিছত- মই এতিয়া মানে ব্যক্তিগত বিদ্যালয় এখনত কাম কৰি আছো। চ' অ', - সাতটা মানত তেনেকৈ ৰেডি হৈ পিনে যাবলৈ ওলাও আৰু বিদ্যালয়লৈ।
আচ্ছা।
অ হয়। আৰু তাতে বিদ্যয়ালয়ত গৈ তেনেকে প্ৰাৰ্থনা সময়ত প্ৰাৰ্থনা কৰো ল'ৰা-ছোৱালীৰ বিলাকৰ সৈতে তাৰ পিছত প্ৰাৰ্থনা যেতিয়া- হৈ উঠে তেতিয়া আমাৰ ক্লাছ আৰম্ভ হয়। তেতিয়া-যেতিয়া ক্লাছ আৰম্ভ হয় তেতিয়া আৰু ল'ৰা-ছোৱালী বিলাকক মানে তেনেকে পঢ়াও মই- বিশেষকৈ চাৰি পাঁচটামান ক্লাছ কৰো আৰু এদিনত। অ মোৰ হয় মোৰ চাবজেক্ট কেইটা হৈছে বিজ্ঞান গণিত আৰু কেতিয়াবা কেতিয়াবা ইংৰাজী কৰো আৰু কেতিয়াবা মানে কোনটো বা ক্লাছৰ শিক্ষক নাথাকিলে তাৰে ক্লাছত সোমাই দিও তেনেকৈ মানে হয়। তেনে এ তেনেকৈ মানে মোৰ মানে বিদ্যালয়ত- কৰো আৰু। আৰু আমাৰ বিদ্যালয় ছুটি- অ প্ৰায়ে মানে দুটা বা দুটা পোন্ধৰ মানত তেনেকে চুটি হয় আৰু- কেতিয়াবা মানে বেছিকৈ গৰম দিলে অলপ দেৰিলৈকে- আহ থাকিব নোৱাৰে সেইকাৰণে সোনকালে- ছুটি দি দিয়ে বাৰটা মানত আৰু- কেতিয়াবা মানে বতৰ ভাল হ'লে তেনেকৈ দেৰিকৈ ৰাখি দিয়ে অ তেনেকে দুটামানলৈকে আৰু তাৰ পিছত স্কুলৰ অ পৰা আহি অহ অলপ জিৰণি লও ঘৰত অলপ জিৰণি লোৱাৰ পিছত অলপ ফ্ৰেছ হওঁ মুখ হাত ধুই মানে দুপৰীয়াৰ ভাত ততো মানে স্কুলত খোৱাই বিদ্যালয়ত খোৱাই নহয় বেছিভাগ তাতো ঘৰত আহি মানে ভাত খাও তাৰপিছত অলপ মানে জিৰণি লও টোপনি মাৰো আৰু সন্ধিয়া সময়ত উঠি আকৌ অলপ টাইম মানে ফুৰিবলৈ যাও বতাহ খাবলৈ যাওঁ মানে আজিকালিতো গৰম দিন পৰিছে ঘৰৰ ভিতৰত থাকি থাকিব নোৱাৰো সেইবাবে বাহিৰলৈ অলপ ওলাই যাও তাৰ পিছত অ তেনেকে অলপ টাইম এ ঘন্টা মান তেনেকে বাহিৰতে কটাও আৰু আহ তাৰ পিছত অহ ফুৰি আহি ঘৰত আহি অলপ মানে পঢ়ি মা দেউতাৰ লগত অলপ কথা পাতো বাৰ সৈতে অলপ ধেমালি কৰো ভাইটিৰ সৈতে অলপ ধেমালি কৰো তেনেকৈ অহ দুই ঘন্টামান যোৱাৰ পিছত মানে সন্ধিয়াৰ যিটো আহ সন্ধিয়াৰ মানে চাহ খাও এ চাহ খাই হয় চাহ খাই উঠি আৰু মানে নে পিছৰ নৰ মানে ল'ৰা ছোৱালী বিলাকে পঢ়াম বিদ্যালয়ত সেইবিলাক অলপ চাওঁ। মানে গণিত, বিজ্ঞান তেনেতো ডাইৰেক্ট যাই পঢ়াব নোৱাৰো সেইবাবে অলপ চাই ল'ব লগীয়া হয় আমাৰো। সেইবিলাকৰ চ' হয় সেইবিলাক মানে অলপ অকমান চাই লওঁ চাই লৈ উঠি ৰাতিৰ সাজ খাই ৰাতিৰ সাজ খাবলৈ হৈ যায় তেনেকে চাই থাকোতে। ৰাতিৰ সাজ খাই উঠি অলপমান তেনেকে বহো আকৌ কথা পাতো মাহ তৰ লগত কথা পাতি উঠি মানে মোৰ শুৱা টাইম টো হয় আৰু অ প্ৰায়ে মানে এঘাৰটা মানত শুৱা হয় মোৰ তেনেকে হয়। এতি হয় এতিয়া আপোনাৰতো জনাব পাৰিব নেকি আপুনি মানে ৰাতি পুৱা উঠাৰ পৰা ৰাতিপুৱা শোৱালৈকে কি কৰে? হয়।
হয়। আহ মইও ৰাতিপুৱা আহ
হেল্ল'।
হয় হয় শুনি আছো আপুনি কৈ থাক
অ ময়ো ৰাতিপুৱা তেনেকে আহ কেতিয়াবা আমাৰ ৰাতি যেতিয়া অলপ বেছি ৰাতি হৈ যায় বিভিন্ন কাম বা বিভিন্ন ব্যস্ততাৰ মাজত যেতিয়া ৰাতিপুৱা উঠি হ'ব উঠিবলৈ লওঁতে অলপমান দেৰি হয় কেতিয়াবা সাতটা কেতিয়াবা আঠা এনেকৈ বাজি যায় মানে উঠি যিমানেই শুৱাতে পলম হয়, পুৱা উঠাতে সিমানেই দেৰি হয় মোৰ।
হয়।
অ তাৰপিছত কেতিয়াবা আৰু ৰাতি সোনকালে শুলে ৰাতিপুৱা অলপ সোনকালে উঠিব পাৰো ছয়টা ছয় ছয়টা পাঁচটা মানতে উঠিব পাৰোঁ।
হয়।
অ মানে মোৰ ডেইলি এটা ৰুটিন নাই কিন্তু আপোনাৰ নিচিনাটো খুব ভাল কৰিব পাৰিলে উম। তাৰ পিছত সেনেকৈ উঠাতে কেতিয়াবা যোনদিনা সোনকালে উঠো এতিয়া প্ৰথমতে হাত-মুখ ধুই ব্ৰাছ কৰি অলপ ৰাস্তাৰ ফালে ওলাই যাওঁ। অলপ খোজকাঢ়ো অলপ
হয়।
তাৰপিছত সেনেকৈ আহ লগকেইটাৰ লগত দৌৰিলো, আহিলো, খোজকাঢ়িলো, কথা পাতিলো, তাৰ পিছত ঘৰলৈ আহি আহ কিবা-কিবি যদি কাম থাকে ঘৰুৱা
হয়।
অ তেনেকে কাম চাই ফালে কাম কৰি উঠি, তাৰপিছত গা ধোওঁ। গা পা ধুই ধুনীয়াকে পানী খালো, তাৰপিছত সেনেকৈ কিবা বুট থাকিলে বুট ভিজা থাকিলে বুত কল সেনেকৈ খালো।
হয়।
যিহেতু আমাৰ ৰাতিপুৱা ভাত খোৱাটো অকনমান দেৰি হয়, মানে ৰাতি। পুৱা আৰু দুপৰীয়াৰ মিলি আমি এসাঁজ খোৱা হয় আমাৰ ঘৰত।
অ।
অ সেইকাৰণে ৰাতিপুৱা ইমান সোনকালে ভাত খোৱা নাযায়।
হয়।
তাৰপিছত সেনেকৈ থাকি বুট চাহ আদি খায়। আহম তাৰপিছত কিবা কাম থাকিলে ঘৰৰ পৰা ওলাই যাওঁ বাহিৰত যদি কাম থাকে।
অ হয়।
আহ তাৰপিছত এনেকৈ থাকি তাৰপিছত আৰু কামটো শেষ হৈ ঘৰলৈ আহি মোটামুটি এটামানত আমি ভাত খাওঁ আৰু।
অ।
অ ভাত খাই পিনে আৰু সে সেনেকৈয়ে ভাত খাই অলপ জিৰণি লৈ তাৰপিছত আহ গধূলি বেলা অলপমান সেই পথাৰত গ'লো, ফিল্ডত গ'লো। এনেকৈ লগ বন্ধুৰ লগত অলপ তামছা ফুৰ্তি বা খেলা ধেল খেলা ধূলা এনেকৈ কৰিলো।
হয়।
তাৰপিছত আহি আহ গা পা ধুই আৰু অলপ আমি লৰা মানুহ নহয়। অলপ গধূলিতো ফুৰিব যাব অলপ ইচ্ছা হয় টাউন বোৰ।
হয় হয়।
অ তাৰপিছত তেনেকেই যায়। আহ থাকো আৰু লগকেটাৰ লগতে সেনেকে ক'ৰবাত বহো। চাহ খাওঁ, কিবাকিবি ফূৰ্তি কৰিলো, আলোচনা কৰোঁ।
হয়।
তাৰপিছত সেনেকৈয়ে আৰু আহি যাওঁ ঘৰলৈ। ঘৰলে আহি আৰু ৰাতিৰ সাজতো খাবই হ'ল।
হয়।
খাই পিনে আহ এনেকৈয়ে টোপনি দিয়া হয়।
হয়।
অ আৰু টোপনি দিয়াৰ আগতে আমি মোবাইল চাওঁ বা মই মোবাইলত বিশেষকৈ এতিয়া গেম খেলো। গতিকে ৰাতি গেম খেলি থাকোতে কেতিয়াবা বহুত টাইম গুচি যায় ধৰিবই নোৱাৰো টাইম বোৰ।
হয়।
অ সেই ধৰণে আ-
হয়।
এৰ আমাৰ কেতিয়াবা টোপনিটো বহুত সময় হৈ যায়। খোৱাৰ টাইমটো গেম খেলাওঁতে।
হয়, হয়।
উম তাৰপিছত সেনেকৈয়ে আৰু থাকো আৰু।
অ।
উ এতিয়া আপোনাৰ কি পৰা কিন্তু মই আৰু ৰুটিন টো চেঞ্জ কৰিম বুলি ভাবিছো আপুনি যিহেতু ৰাতিপুৱা সোনকালে ফি এক্সাৰচাইজ কৰে ব্যায়াম কৰে। আমাৰ শৰীৰৰ কাৰণে বহুতখিনি যথেষ্ট
হয় -হয় আমাৰ স্বাস্থ্য ভালে থাকিব কাৰণে আমি সদায় কৰিব লাগে। মানে ব্যায়াম কৰিলে ভালে থাকে আমাৰ স্বাস্থ্য হয়।
আহ, যান নহওক আপোনাক মই ধন্যবাদ জনালো আৰু। মই আপোনাৰ নিচিনাকৈ মই ৰুটিন বনাই ল'ম বুলি ভাবিলো ধন্যবাদ থাকিল এইখিনি কথা মোক কোৱাৰ কাৰণে।
হয়।
এতিয়া আমি ফোনটো ৰাখিব পাৰিম?
হয়, ৰা সময়ো উকলি গৈছে আমাৰ।
হয় -হয় দিয়ক ধন্যবাদ।
হয় একদম।